হেল্ল'
অঁ।
কি কৰি আছা?
আছো এনেই।
অথনি কল কৰিছিলো ন টাইমটো জিৰো হৈ আছে কিয়?
অ বাৰ বা
আচ্ছা
এতিয়া কিমান হৈছে এতিয়া?
এতিয়া ঠিকে আছে সেইটো এইটো এৰা কি কৰা।
আছো আছো এনেই।
আছে নিজৰ নিজৰ কাম কৰি পেলাই ঘৰতে আছে মা নাই বাৰু। কৈ আছ।
তই কি কৰিছ?
মই একোৱো নাই কৰা।
অ' ফোনটো কেইটা হৈছে।
কি শব্দ শুনিছে?
হা
কি শব্দ হৈ আছে?
ত কিবা এটা হৈছে মানে
অহ। বাকী তোৰ ঘৰত কোন কোন আছে?
আছো।
হোম
ফোনটো মোৰ পৰা ৰিচিভ হোৱা নাই কিন্তু মই কথা শুনি আছো।
অ' মোৰতো ৰিচিভ হৈছে কিন্তু আগতো আগতো কল কৰিছিলো যে জিৰ' হৈ আছিলে।
অ' অ'
শূন্য শূন্য।
আহটো হেৰি খবৰ হৰি খবৰ ভাল।
অহ বাকী তো ঘৰ কোন কোন থাকে পৰিয়ালত মানে সদস্য কিমান?
বা বা বা মই আৰু নাই। তোমাৰ তোৰ?
মোৰ আমাৰ পৰিয়ালটো অকণ ডাঙৰ হয়।
হ'লেও কোনদাছ কবতো পাৰি।
দাদা আছে, বৌ আছে, আম্মা আছে, আব্বা আছে, মই আছো, মোৰ বা দুজনী আছে।
আত্চ্ছা। তাকে ঘৰৰ চবৰ ভাল?
ঘৰৰ ভালেই চলি আছে।
উম।
কোৱা পিছত
এ মোখটো নাযা ভাত বনালি ভাত বনালি?
ভাত মাহ বনাই আছে এতিয়া।
তই নবনা
মই বনাও কেতিয়াবা কেতিয়াবা।
বনাবলেটো চব জান'?
ইএছ হয়।
আটাইতকৈ ভাল কি বনোৱা?
মই চবেই ভাল বনাও।
বা নিজৰ মানে হেৰি কৰিবই আৰু ন হলেও কিবা এটা চ। টো ভাল লাগিব।
মই বনাওঁ চবেই ভাল বনাওঁ মানে কি কম ক।
হলেও নিজে নিজে নিজে বনাই কি খাই ভাল পাওঁ নিজে।
চাহ।
চাহপানী কাৰণে পগলা।
কি কোৱা ইমান গৰম যে যায় চাহ নাখালে নহ'ব। মই অথনি চাহ খাই আহিলো। কি ক দিনত দুবাৰ ৰাতি দুবাৰ ৰাতিপুৱা আকৌ আহ আহা হা।
ন সাতটামান চাহ খাই দিন তোত তে।
হুম?
খাবা লাগে খাব লাগে খাই।
খাব লাগে। আৰু
হম।
আৰু কৈছো বোলো কি এ পাহৰিলো ন কি কব আছিলে। বাকি ব'ল। কেতিয়া এদিন
ওলাম ওলাম ৰ এই কেইদিন ওলাম অকণ গৰমটো কমি লও বহুত গৰম।
অ তোৰ দেউতাকৰ বেমাৰ কমিছে?
অ এতিয়া অলপ ভাল হৈছে বাৰু। অলপ ন বহুখিনি বহুতখিনি ভাল হৈছে। জগা।
অ কোনটো, কোনটো ডক্তৰ দেখাইছিলি?
অহ গুৱাহাটীত দেখুুৱা হৈছিলে।
অহ মানে কি জানো পৰিয়ালৰ সদস্যবোৰৰ মাজত যদি পাৰস্পৰিক সহযোগিতা থাকে এনে পৰিয়ালটো মানে সুখী সুস্থ হৈ উ তেতিয়া ন
অহ সেতু হয় আৰু অহ
সুখ দুখতেতো পৰিয়ালৰ মানে। মানুহৰ আটাইতকৈ ডাঙৰ আশ্ৰয় বুজিছ।
উম।
সেইটো তহঁতৰ মানে। পৰিয়ালটো সৰু হয়। সেইটো কাৰণে বেছি ভাল হয়। একে লগত মানে থাকি পেলাই মিলি মছি কাম কাজ কৰিবি আৰু।
মই সকলো কথা নাই বয়স দিনত ভালকে থাকিবি হল চবৰ
অ। সেইটো।
তোৰ মাৰো কিবা ন মাজত‌ মাৰ হৈছিল নেকি মাৰ‌ কৰ হৈছিলে
মাৰ আছিল মাৰ আছিল অপাৰেচন হৈছে।
অ ভাল হ নাই এতিয়া ভাল যে নাই।
এটামান হৈছে আৰু নাইনটি এইটটি প শতাংশ হৈছে আৰু।
উম ঠিকে আছে তেনে
ঠিকে হৈ যাব মানে। অসমত যাব লাগিব আৰু মে অপাৰচন টো মানে ডাঙৰ অপাৰ টো হৈছে ন?
অঁহ
সেইটোৱে। বাকী মেকুৰী ভাল পাৱ নে?
উ হ
মেকুৰি ভাল পাৱ?
নাপাওঁ।
চাভি হা তোক মাতি শুন না তোক মাতিব শুনিবি
আহ খোনা
শুনিছ?
অ শুনিছোঁ। অ বোলে মেকুৰী কথাও কয় তুই চাগে বহুত ভাল পাৱ ন, বহুত বহুত মৰম কৰা সেইটো কাৰণে।
তহঁতি চাগে বহুত মৰম কৰ সেইটো কাৰণে ভালকে থবি ভালকে থাকে।
বাপৰে অ লাড্ডু হয় লাড্ডু চা কেনেকে শুই আছে এতিয়া অইঠ অইঠ ঐ তোক বিনাফে মাতিছে উঠ।
হাত
ঐ তোৰ নিচিনা হয়ৰে দীঘল
অঁ
হয়
বাকী তুমি চাগে বহুত মৰম কৰ সেইটো কাৰণে তোমাৰ লগতে থাকে থাকে
মোৰ লগত শুয়ে।
শুৱে, ভাল জীৱ -জন্তু জীৱ- জন্তুৰ লগত মৰম কৰিব লাগে।
হয় কুকুৰ ভাল পাৱ?
নাপাওঁ।
মইও নাপাওঁ।
কিন্তু কুকুৰ আকৌ ভাল বস্তু। প্ৰভু ভক্ত কুকুৰটো কোৰটো তেতিয়া হেৰি হয় আৰু
আহ মই গম নাপাওঁ।
মানে যদি ৰাখ সিহঁতৰ ধৰ বহুত মৰমত ৰাখ তেতিয়া ভালকে থাকে মানে বহুত মানে মানুহতকৌ ভালকে থাকে।
হয় হয়। কি আৰু আজি আজিকালি মানুহতকৈ যে জীৱ -জন্তুুৱে ভাল বুজিচ
অ হয় বাৰু
বাকী ঠিকে।
অ শুননা আমাৰ ঘৰৰ ওচৰত কি হৈছে জান, আমাৰ ঘৰৰ ওচৰত কি হৈছে জান?
কি হৈছে।
পোৱালি ন কিমান হ'ব দহ বাৰ বছৰ মান বয়স হ'ব। ন তেৰ চৈধ্য হব ইমান পলাই পেলাই গুচি গ'ল।
কালৈ।
এটা ল'ৰাৰ লগত।
হে তাকেতো।
অ পালে ন নাই এতিয়া ঘৰৰ মানুহ গৈছে নাই ঘৰৰ মানুহ এতিয়াতো আ মানুহ এতিয়া থানালৈ পুলিচৰ ওচৰলৈ গলে বা আইনৰ হেৰি ৰ জেইল হব ঘৰৰ মানুহৰ হ'ব।
অ সেইটোৱেইতো ইমান কম বয়স।
ইমান সৰু ছোৱালী কিমান ডাঙৰ লৰালে গৈছে।
সেইটোও গম নাপাও এতিয়া আহ মানে আকৌ কৈ আছে যে শুনি পেলাই আহিলো। হয়
বা ইমান সৰু সৰু পোৱালী বিলাক আজিকালি কেনেনেকুৱা দে ফ।
উম আমি যে নবল আমি নিৰান্নব্বৈ শতাংশ পিয়ৰ।
আহ।
ক্ষুদ্ধ মানে সম্পূৰ্ণ আমি বিশুদ্ধ। হয় ন।
সিহঁৰ সিহঁৰো বহুতে ভাল ন হয় নে।
সেইটোৱেটো বয়সো হোৱা নাই।
উম চৈধ্য বছৰ সৰু যে - যেতিয়া ভৰ কৰি আমি সেইটো সময় যে খেলি থাকো আমিতো সেইটো বয়সত তেতিয়া আগতে খেলি থাকো সৰু। সৰু পোৱালি লগত আমি সেইয়া একো বুজিয়ে নাপাওঁ।
তেতিয়া যে আমি এইবাৰ কি একো বুজিই নাপাও।
হল'
এতিয়াাহে পোৱালী বিলাক এনেকা হৈছে মানে কি কবি আৰু সময়ৰ লগে লগে যে- চব পৰিৱৰ্তন হৈ আহি আছে। আমাৰতো লাগি আছে যে আমাৰ- আমাৰ যিটো কাল আছিলে সেইটো আছিলে মানে সৰ্বোচ্চ ভাল কাল বুজিছ।
আহ আহ।
কি কবি আজিকালি ল'ৰা ছোৱালীয়ে স বয়স।
অ আমাৰ ঘৰৰ কথা ওলাই
উম সেইটোৱে।
তহতি ঘৰৰ মানুখিনি কি কৰিলে পোৱালীটোক।
গম নাপাওঁ এতিয়া মানে আপাক কৈ আছে যে মই শুনি পেলাই আনিলো যে কি কৰি? বেলেগ একো ভাবা চিন্তা নাই।
আহ।
জীৱনখনে বৰবাদ কৰি দিলে আৰু।
হা
কোনছত পঢ়িয়া চ ছোৱালী জনীয়ে?
গম নাপাও ছেভেন এইট নেকি?
বাপৰে ইমান সৰু
সেইটোৱেতো
উম
কি কবি কবলে একোৱে নাই বুজিছ আজি কালি যে ল'ৰা ছোৱালীবিলাকৰ মূৰত যে কি ভূত সোমাই
অ মানে একো একো কথা একো কথা বুজি নাপায় মানে আগ ৰ পোৱালি চানে এতিয়া পোৱালি কেইটা বহুত বেছি মানে হেৰি এইবিলাক ক্ষেত্ৰত বহুত বেছি আগবাঢ়ি গৈছে আৰু এইবিলাকত কি হ'ব ন অলপ আমাৰ সমান আমাৰ সমান হোৱালে সিহঁতৰ সিহঁতৰ কি কি হ'ব ঠিক নাই ইমান পঢ়া সময়তো যে বেয়া কৰি থাকে
সেইটোৱেতো লিখা পঢ়া কৰিবলৈ সমাজৰ কাৰণে ভাল কাম কৰাতকে সিহঁতে চাহ কৰি আছে কি
পঢ়ি পেলাই ভাল নিজে কিবা এটা কৰিব লাগে কৰিব পেলাই ঘৰৰ মানুহকো চাব লাগে আৰু ধৰ ইহত বিলাকেটো পিছৰ নাগৰিক ন কব গলে
অ
ভৱিষ্যত তাৰ নাই চবে যদি এনেকোৱা কৰে আৰু সেনেকোৱা সিহঁতে যদি এনেকোৱা কৰে আৰু
অ
আমিনো কি কৰিম আৰু ন সিহঁতক কৰিব আৰু আইনৰ ওচৰত যাব ভগৱানে কি কৰে কৰিব আৰু
সেইটোৱে কি ক'ম আৰু ক
উম
নিজে থিয়তি নিজে নুবুজে
সেইটোৱেতো এনেকে আৰু দে বাদ দে বাদ দে এইবাৰ কথা বাকী ভাল যদিও ৰাখিছো আৰু
সেইটো হ'ব দিয়া মই ভাত খাওঁগে হা অ বাই বাই